হেল্ল'
হেল্ল', শুনিছে নে?
কি কৈছা, কি কৈছা?
মই আ পঢ়ি আছোঁ দিয়া।
অ', অ‌', কলেজ যোৱা নাই আজি?
কলেজ গ'লো, এই পঢ়ি আছিলোঁ।
অ', অ', কলেজ গৈছিলা‌ ন? অ', ‌মই আজি মানে নগলোঁ। দিয়া, কিবা তোমাৰ, ক্লাছ হৈছে নে আজি?
অ', হৈছে। বাইদেউ বাইদেউ পঢ়াইছে।
হয়। এ কি কি পাহালে আজি?
আজি যিবিলাক টেক্সৰ কথা পঢ়ালে মেমে
হয়। উম। তুমি হেৰি খিনি দিয়া মই মানে হেৰি এয়া, তোমাৰ গাটো ভাল নাছিলে।
অ, অ।
টা, অহা-অহা কালিলেও চাগে যাব নোৱাৰিম, মানে তোমাৰ মোৰ জ্বৰ হৈ আছে অলপ, ডক্তৰৰ ওচৰত যাব লাগিব। ড্ক্তৰ পোৱা নাই আজি গৈছিলো, ডক্তট আজি বহা নাই বুজিছানে? তুমি হেৰি কিয়া তোমাৰ নহয় নেটটো নহয় সদায় নেত্ৰক, তোমাৰ নেটটো বেয়া থাকে, মাতটো তোমাৰ মানে হেৰিকে আহে, কিবা ষ্টিং কৰি আহা নিচিনা।
হেল্ল' হেল্ল' হেল্ল'